হেল্ল'
হেল্ল' কি কৰি আছা?
কি কৰি আছা, মই এনে বহি আছো তুমি?
উম, ময়ো এনে বহি আছো।
আচ্ছা।
ভাত পানী খালা?
খবৰ ভালনে?
উম ্ ভালেই।
মোৰো ভাল বাৰু, ভাত পানী মই খালো, তুমি?
অ' ময়ো খালো, এই যে চকমাতে
আচ্ছা। পিছে এতিয়া কি কৰি আছা, পঢ়ি আছা নে কিবা বিজনেছ কৰি আছা?
নাই পোৱা নাই। পঢ়া শুনা এৰিলো।
কিমান লৈকে পঢ়িলা?
টেন পাছ কৰিলো, আৰু তাত এৰি দিলো।
কিয় এৰিলা পঢ়িব লাগিছিল।
এ পঢ়াত মন নবহিল আৰু তাকে ভাবিছো বিজনেজ- চিজনেছ কৰাৰ কথাই ভাবি আছো আৰু।
আচ্ছা তাৰ পিছে কি বিজনেছ কৰিম বুলি ভাবিছা?
এতিয়া বেলেগতো ইমান ডাঙৰ বিজনেচ কৰিব নোৱাৰো ন, সেই ভাবিছো। তেল মুৰ্গী ফাৰ্মখনকে খোলো আৰু।
লোকেল মুৰ্গী ফাৰ্ম আছে, কৰিব পাৰিল তাতো প্ৰফিট আছে। বছ কৰিব পাৰিলে হ'ল।
মানে তুমি কি কৰি আছা এতিয়া?
এতিয়া মই পঢ়িও আছো আৰু এনেই বৰ্তমান সৰু সুৰা বিজনেছ এটা কৰি আছোঁ।
অ, কি কৰি আছ?
মই তোমাৰ এতিয়া বি এ পঢ়ি আছো আৰু। এতিয়া এটা বিজনেছো কৰি আছোঁ।
অ'। ওম।
মই মানে এতিয়া তোমাৰ কাপোৰৰ বিজনেছ কৰি আছোঁ।
অ, কি দোকান আছে, নিজৰে নে বেলেগ?
মানে এনেকোৱা দোকান দোকান চিষ্টেমতো ইমান ডাঙৰকৈ কৰা নাই মানে নিজে কাপোৰ ফুৰিবলৈ গৈ পেলাই বেছি ফুৰো আৰু।
অ, নিজৰ গাডীত লৈ গলো।
অ, গাড়ী লৈ বেছি ফুৰু।
অ, ঠিকে আছে বাৰু এনেকে লাহে, লাহে কৰি এতিয়া যেতিয়া কিবা এটা হ'ব তেতিয়া কৰিব পাৰিবা দোকান যোগান কৰিব পাৰিবা।
এইয়া লেতেৰা।
এনেকুৱা আজিকালি বজাৰ বিলাকতো বহিব পাৰি নহয়।
বজাৰতো কৰিব পাৰিবা? মই এনেকে বজাৰত নাযাও। মানে গাঁৱে গাঁৱে ঘূৰি ফুৰো বস্তা আদি লৈ, আৰু দুজন আছে। ল'ৰা লগৰ সি মানে পাৰ্টনাৰচিপত আছে।
উম।
একেলগে ক্লাছমেট হয় আমি, ইহত দুজনকো লৈ যাওঁ মানে তিনিজনে এখন গাঁৱতে সোমাও আৰু এনেকৈ পুৰা বিক্ৰী কৰি দিওঁ, সেইটো বিজনেছে কৰি আছো বৰ্তমান।
অ'।
এতিয়া তোমাৰ আৰু বেলেগ বিজনেচ কৰিবা নে, এইটোৱে কৰি থাকিবা?
এইটোয়ে ভাবিছো যদি হয়তো কৰিব চাম বেলেগো।
উম।
কিমান পাম এতিয়া? ফাষ্ট এটা ট্ৰাই কৰি লোৱা ষ্টাৰ্ট কৰি লও সৰুকে।
উ, মই এইটো আৰু কেইদিনমান কৰিলোঁ এসপ্তাহমান আৰু কৰিম। তাৰপিছত মই এয়া বেলেগ বিজনেছ কৰিলিম।
অ'। নাইবা এইটোকো কৰিব পৰা এতিয়া এনেকে কৰি কৰি লাহেকে দোকান, চোকান এখন খুলিব প সেই দোকান খখন খুলি তাছত লাহে, লাহে যেতিয়া অলপ হেৰি হ'ব তেতিয়া তুমি ধৰি তেনেকুৱা মল, চল যাব। এইব অল ডাঙৰ চানে, চানে
মানে চোৱা এতিয়া মই এইটো কাপোৰটো কৰি আছো নহয়। আগৌ লগত তাৰ লগত আৰু বেলেগ এটা বিজনেছ আৰম্ভ কৰিম মানে
ঠিকে আছে বাৰু লগতে যদি বেলেগ কৰিব পাৰিলেতো ভালেই বাৰু
এ ভাবিছো এতিয়া কি হয়
উম,
তে লাহে লাহে কৰো আৰু যদি হয় এইটো হ'বই আৰু
উম, বাকী এতিয়া ঘৰত, ঘৰত ভালেই চবৰে
ঘৰততো ভালেই বাৰু চবৰে, তোমালোকৰ?
উম, ভালেই গ'ল কবাত যি গৰম দিছে
কবা বহুত গৰম
উ থাকিব নাই বাৰু গৰমত
ফেন নহলে থাকিব নোৱাৰে এতিয়া
উম, বাহিৰতো ওলাবই নোৱাৰি ৰ'দটো
বাহিৰটো ওলাব নোৱি আৰু তে এ এতিয়া কি হ'ব আৰু ম গৰম দি এতিয়া বৰষুণো নাই খেতি বাতি সময় বৰষুণ লাগে
এই বৰষুণিব লাগিব ৰ'দডালহে দিয়ে থাকে দিয়ে থাকে বৰষুণৰ নাম ওলছে নে মেঘগাজী আহে কোলাাহ হৈ আহে এনেই দুই টোপুল ম পেলাই কিনেকো নোহোৱাই হৈ থে বৰষুটো
উম, সেইটো হয় বাৰু যেতি খেতি বাতি কৰে আমাৰ খেতি ইমানতটো নাই অলপে আছে বাৰু
অ, মোৰো আছে বাৰু- আছো বাৰু, মোৰো অলপ তাকে কৰি আছো হব চাৰি বজ মান
চাৰি বিঘা আচ্ছা, এবাৰ বেছি নাই দুইবিঘা মানেই আছে
অ',
এ, কঠীয়া যাতে পেলোৱা হ'ল
চা পো হল হাল মাৰ চাগে
পানীও নাই অলপ হাল মোৱাটো দিগদাৰ হৈছে চাগৈ
উ, পানটোৰ কাৰণে এতিয়া সু ন
উম, আমাৰো ই দিগদাৰ পানীটোৰ কাৰণে দিগদাৰ হৈ আছে
পানী থকা হয়তো এতিয়ালৈকে হৈয় যায়
উম,
ভালক অচুবিধা বোৱা নাই প নাই কাৰে কেবোৰ উঠিব কোৱা নাই মালকে নাই
কঠিয়াবোৰ ডাঙৰ সময়, আৰু পানীটো পানীটো পালেহে অকণমান ডাঙৰ হ'ব যদি আৰু পানীতটো হেৰি নহয়টো কোঠিয়াত অলপ দিগদাৰ হ'ব বাৰু খেতি
উম, বাকি ঘৰত কিবা খেতি চেতি আছে ন
আৰু বেলেগ খেতি অকমান কৰিছো, চব্জি খেতি ভেন্দি, বডি, ভোল, জিকা, এইবিলাকৰ খেতি কৰিছোঁ অলপ
অ',
তি মান বুলি
উ,
সেয়া খেতি কৰিছো, এতিয়া লাহেকৈ এতিয়া ত তাতো পানী লাগে নহয়
উম, তাতো কি পাৰেেই গৰমত মানে গছ বিলাক মৰ হৈ যায় কিছুমান গছ
মানে গছখিনি এতিয়া, পানী নিজে দিব লাগে আৰু বৰষুণৰতো নেচেল পানী পোৱা নাই, ত নিজে পানীটো দিব লাগে তাত গৈ পেলাই এতিয়া
উম,
অকমান দিগদাৰ হয়
উম
ম
কোৱা
তেয়া এতিয়া ক'ৰাত হেৰি ফুৰিব চুৰিব গৈ গৈ যাবা নে নোযোৱা
কৰিব এতিয়াতো যোৱা নাই বাৰু এনেই মাজত
ক'ৰবাত ট্ৰেভেল কৰিবলৈ যাবা
মই তাতে গৈ আহিলো বাৰু এতিয়া যোৱা প্লেনিং বনোৱা নাই
আমাৰ প্লেং আমাৰ এটা প্লেং হৈ আছে
অ ক'ত যোৱা
মানে এতিয়া তোমাৰ আমি অৰুণাচল যাম ভাবিছো
অ
লৰ এটা কৈছো তোমাৰ সাতাত হ'ব ধনে কৈছে যাম বুলি বহিতা আৰু যাবা নেকি আমাৰ লগত
নাই এতিয়া অৰুণাচল নাযাওঁ এতিয়া অলপ হেৰি ফালে যাম বুলি ভাবিছো
কত যাবা
এ নামেৰি ফালে যাম বুলি ভাবিছিলো
নামি দাবা চচৰে দাবা এই ভাবিছিলো এতিয়া লগ পট পা যদি আৰু ভালেই হ'ব
উম
কোনোবা যায় যদি আমাক ক'বাচোন তোমালোকৰ লগৰ চবৰ
আৰু এটা প্লেনিং বনি আছিল মেঘালয় যোৱা
চনে ভাল হয়
উম চাও আাঁচ্ত কোনটো হয় আষ্ট এতি ন হৰে আৰু লগ কি ন তমে হেৰিওছ ন
অঁ
ন কৰিছো সিত গম মিলাই কিনে টাইমটো
আচ্ছা ঠিকে আছে
উম
যতে গৰম মানুহও দিছে বাৰু আমাৰ
অঁ
এতিয়া এতিয়া ফুৰিব পাৰিম আৰু গােই ঘৰতে আছেতিয়া ফুৰিব যাব লাগে আৰু খালি মানে ট্ৰেভেল কৰিবলৈ
অ
হয় আৰু যাওঁৱেই আৰু মানে তাৰপিছত আকৌ অহা মাহত তোমাৰ কলেজেই খুলিব আকৌ যাব লাগিব কলেজত উ
উম
কলেজ যাব লাগিব অক্‌।
উম।
কি হ'ব এতিয়া ইহঁতে যদি কৰে আৰু যা আৰু মানে জল্দি কে।
অ।
যা যা ধুনীয়াকৈ এইবোৰত ট্ৰেভেল কৰি আহোঁগৈ।
উম এটা জেগাতে যাবা নে আৰু বেলেগ ক'ৰবাতো যাবা।
তাকে ভাবিছো তাত গৈ লওঁ আগতে যদি তাত। কৰিলও তাৰপিছত যদি হয় আকৌ আমি বেলেগতো মানে তাৰ পৰাই যামগৈ। অৰুণাচলৰ পৰা। অ, অৰুণাচলৰ পৰা আহি, শ্বিলং ফালে যাম বুলি ভাবিছোঁ।
অ, কিহত বাইকত নে, নে, হেৰি গাড়ী ভাড়া কৰি
গাড়ী, ডাঙৰ গাড়ী মানে তোমাৰ গাড়ী ভাড়া কৰি যাম বাইকততো যাব নোৱাৰিম। দূৰ হ'ব মানে ভাবিছো। য'নে গৈ তোমাৰ ডাঙৰ এখন গাড়ী মানে বুক কৰি ল'ম কেব এখন। তাতে মানে ঘূৰি দিম আৰু ধুনীয়াকৈ পোৰা। এনেকুৱা এখন ভাড়া কৰিম তাক আৰু মানে পোৰা ঘূৰাই লৈ ফুৰিম ইয়াত যাম তাত যাম কৈ, কৈ
অ'। বাকী আজি কি খালা ভাতৰ লগত
আজি ভাতৰ লগতটো তোমাৰ এতিয়া মই কি খালো মই যিহেটো আলু, আলু ভাত আলু আৰু দালিৰ লগত ভাত খাই আহিছো।
অ'।
আৰু তুমি?
মোৰ হেৰি কোমোৰা আলু তৰকাৰী। আৰু মানে তৰকাৰি নহয় মানে ভাজি আৰু আমথু।
আচ্ছা। ঠিক আছে।
আৰু জাননে আমৰ আচাৰ আছিল।
অ'।
আকৌ তোমালোকৰ চোন আমৰ গছ আছে নে নাই।
আম বহুত আছে আমৰ গছ সেইখিনি আচাৰ বনাই। আগৰো আছে আচাৰ এইবছৰো বনাইছে।
আৰ্তছা।
উম, নতুন আচাৰ খালো এই আচাৰ খাই বহুত ভাল লাগে।
আচ্ছা তোমাৰ ভাল লাগে নেকি অ, ঠিকে আছে।
বাকী এতিয়াতো গৰম পোৰা কঁঠাল, চঠাল খাইছা নে নাই।
গৰমত কঁঠালটো খাব নোৱাৰিও।
উ, উ।
ফুল গৰম লাগে হয়নে হয় এতিয়া তোমাৰ বৰষুণ দিলে খাব পাৰি কঁঠালটো।
উম।
যদি এতিয়া বৰষুণ নিদিয়ে এনেকে ৰ'দত খিয়ালে কঁঠাল আৰু হৈ গৈছে আৰু তোমাৰ।
অ, গা পি পিয়াই যাব।
অ, পোৰা একদম মানে গৰমত দুগুণ গৰম হৈ যাব।
উম, ঘৰত আছে নে নাই কঁঠাল গছ।
ঘৰত কঁঠাল গছ নাই আমাৰ।
অ'।
মানে মই খাই ভাল নাপাওঁ যে সেইকাৰণে লগোৱা ও নাই কঁঠাল গছ।
অ, ঘৰত।
অ, গাঁৱত ধেৰ আছে।
উম। নাই কঁঠালটো নাখালেও গুটি, গুটি খাব পাৰি নহয়।
অ, গুটিটো খাই ভাল লাগে কিন্তু। কঁঠালটো খাই ভাল নালাগে, কঁঠালৰ যোনটো তাৰ ওপৰৰ এইটো ওপৰৰ বস্তুটো খাই ভাল নালাগে। তলৰ গুটিটো খাই ভাল লাগে।
উ, মই পালো বাৰু কথাাল ইমান তেনেকে খোৱা নাই এনে। যদি মানে ঘৰত কোনোবাই কাটি থৰ হেৰি কৰে তেতিয়া মানে এ, ফুট বাৰ দুফুট এনেই খাওঁ আৰু বেছি খাব নোৱাৰোতো ইমান গৰমত। উম, তেছ কৰি চাইছোঁ আৰু হয় নেকি।
আচ্ছা, মতে ফটো মোক ফতে নাই দিবা। য়া ক গ মই কথাাল গুট খাই আছো কিন্তু দেই, কিন্তু কথা গ শোৱা নাই।
অ', গুটিটো থাকেই বাৰু সদায়। দালিত দিয়ে নাইবা ফ্ৰাই মানে ভাজে।
আহ।
আকৌ হেৰি কৰিও ভাল লাগে নহয় এনেকে সৰু সৰুকে মমি কাটি কিনে, তেনেকে ফ্ৰাই কৰি তেলত।
উম টল ফ্ৰাই কৰোঁ ভাল লাগে খায়।
তোমাৰ এইটো এপটো কাড়ীয়া এপটো খোলা কিমান দিনমান হ'ল?
মোৰ, বেছি দিন হোৱা নাই মানে আজি
হয়।
উম তিনিদিনমান হ'ল খোলা কিন্তু তাচটো অহা নাছিল।
আচ্ছা।
কালিহে আহিছে টাচ্ছ।
আজি পৰাহে জি তুনে আজি পৰা নে যাকালিৰ পৰা কথা পাতিলা?
কালি পৰাহে ষ্টাৰ্ট কৰিছো, উম।
ঠিকে আছে, মোৰো চেমে বাৰু।
অ'।
মোৰো তোমাৰ আজিহে আহিছে াক বিলাক আজি তোমাৰ লগতে মানে কথা পাতিছোঁ আৰু ফাৰ্ষ্ট।
অ'। দিয়া হ'ব দিয় ন, ময়ো মানে এফালে অলপ
দিয়া, অ' পিছত যদি যোৱা কন্টেক্ট কৰিবা আৰু।
অ' কন্টেক্ট কৰিম দিয়া গলে ন।
দিয়া, হ'ব দিয়া।